চাব চাব হেল্ল'। এয়া এই আমাৰ এনে ঘৰতে বহি আছো তুমি কি কৰিছা
মই এ ঘৰতে আছোঁ কলেজৰ পৰা আহিলোঁ আজি। একজাম আছিলে ইণ্টাৰ্নশিপ তাকে একজাম দি থৈ আহিলোঁ গে।
অ কেনেকুৱা হ'ল।
একজাম ভালে হৈছে কাটিঙৰ হে।
অ কাটিংৰ অহ ফটো পাইছিলোঁ।
উম উম খোৱা বোৱা কৰিলা?
পাই ব জাষ্ট কম গৈ হেৰি আজি অকমান দেৰি হ'ল।
আহ কিয় বা।
এই দেওবাৰ মানে হেই বাৰটামান বজাত খালো।
অহ।
কতে। খোৱাৰ পিছতে হেৰি হয় এতিয়া আকৌ তাৰ পৰা মই বোলোঁ নহয় এতিয়া নাখাওঁ তাৰ পৰা। নহয় নবৌ মোক ভোক লাগিছে তাৰ পৰা। আকৌ সেই ডিম বনাইছে ডিম চিম ভাজিছে।
অ তোমালোকৰ কিবা দোকান এখন খুলিছা হেনো।
দোকান এখন খুলিছে বাৰু সৰু সুৰা কে।
অ কিহৰ কি কি পায় দাত।
আহ তাত মাছ মাংস। তাৰ পিছত ঘৰত। আহ ফোনটোতে অ।
মাছ, মাংস আৰু কি কি?
মাংস গেলামালৰ বস্তু।
অ অ দোকানতে থকা নেকি এতিয়া ব্যস্ত থকা চাগে ন।
দোকানতে আৰু দিনটো দিনটো মানে তিনটা মান বজাৰ পৰা খোলে।
অহ অ অহ। তাকে ভালে অ তেনে কিবা এটা কৰি থাকিব লাগিব।
অ সেইটোৱে কথা কাৰণেহে
বাকী বিয়া বাৰু কথা ভবা নাই নি।
সেইবোৰ কথা নাই ভবা অ এতিয়া।
অহ অহ।
তুমি ভাবিবা।
উম তাকে।
অ নাহাই দেখোন ভাত খালা তুমি।
এ ভাত পানী মই আজি সোমবাৰে ভাত নাখাওঁ মানে।
অহ সোমবাৰে ব্রথ অহ অহ। অ নাহে, তাকে বাকী মাহতৰ ভাল?
মাহত ভালেই আউ ঠিকে আছে মাহত। তাকেহে আজিকালি বিয়া হম বুলি ক'লে ঘপককে ল'ৰা এটা পালে বিয়া হবও নোৱাৰি সেইবোৰ। বহুত কথা আছে ন এইবোৰ মানুহবোৰ যিহেয়াও ঘপককে মাৰি পেলাইও অ আজিকালি
এইবাৰ ভয় লাগে নিজতে সেই কাহিনী নাই বেষ্ট ফ্ৰেণ্ড হেৰিয়ে মেলি পেলাই।
জনো আ এইবোৰ কি আজিকালি মানুহবোৰ বোলে ভাল নাপাওঁ তই গুচি যা বুলি ক'লেও হয় নাই কোৱা? মাৰি পেলাবলে কি কথাটো আচ বোলে তোক মই ভাল নেপাওঁ
ক'ত দিব লাগে এই দোকানত অ। উৱা মই এইবাকে তাকে।
সেইটো অকণ অকণ
এ বাকী সেই অ কি বুলি ৰা ৰাণিং কৰিব গৈছা
ৰানিং কৈব এইকেইদিন নাযোৱা ভৰি এটাত দুখ পালো নহয়।
শ টকা মাৰ দিবা অ মুনো মুনু অ
বি এ মোৰচুকা খালো বুলে যাৱনে।
অ।
তাৰপিছত ওখহী মানে এতিয়া অৱস্থা নাই এক্সৰে কৰিলো বাউ।
অ তোমালোক গছত আম- চাম লাগিছে নাই?
আছে আমাৰ ঘৰত আম ঢেৰ এতিয়া আছে বাউ। এ যত পা শেহতীয়াকে
অ অ হলো। কাম লাগিছে নাই সুৰু চুলি
অ আছে।
অ তাকে হে হব লাগিব বাও।
উম।
কিমান পইচা দিব লাগে, অ এশ টকা। ডে তাকেহে মও
মাহঁতে ঠিকে আছে?
মাহঁত ঠিকে আ মাহত ঠিকে আছে ঠিকে আছে।
অ।
টো ভাত কেইটা বোলো খাও, তাৰ পিছত হেৰি নহয় একজাম ভাল লগা ৰিজাল হৈ গল আও।
ভালে ভালে গ'ল আউ উম বাইত পাচলি খাৰাদি আছে নে?
বাৰীত পাচলি লাগিছে জলকীয়া জলকীয়া
উম উম
সেই অ তোমালোকৰ?
আমা বাইট পাচলি নাই অ।
অ কলি নে কেলে সেই পোৱা নাই নেকি?
আহ
হলি শ ক ন আ মানে
আমাৰ বাৰীখন দ নহয় জানো নহয় আকৌ। এ দ যে সেইকাৰণে আকৌ নহয়।
খেতি পথাৰ কেতিয়াবা
খেতি -পথাৰ মানে আজি হাল বাবলে আৰম্ভ কৰিলে। তই কেতিয়াপা ৰোৱাটো হয় জানো।
অ
ৰোৱাটো আৰু কেতিয়াপা ষ্টাৰ্ট কৰে।
অ আমাৰ উৎসাহ হে মাৰিছে।
আহ
আনাৰজ খাইছা নে?
এইবাৰ বা ঘলে গৈছিলো বাহতে খালো তাছত খোৱা নাই এইবাৰ দে এদিনহে খাইছো মানে আনাৰস। বা ভালে বা ঘলে আহিছে ঘৰতে আছে বা গা ভাল নাছিলে। তাৰপিছতে কালি বেজি চেজি দিয়ালে অকমান ভাল পাইছে বাও এতিয়া।
অহ ম তাকে তোমালৈ বহুত দিন মনত পহিলে বোন সদাই ফোনটাক কও ফোনটাক
উ কৰিবাচোন ফোন এটা।
মোৰ মানে অহ সেই কম গাটো ইমান বেয়া কিনো হৈছে। চাহ বনাওনে গেছ অলপ আছে নেকি তাৰ পিছতে হেই অ গেছেই হৈছে নেকি আকৌ এতিয়া মাহ ভাগৰ দহ টকীয়া পিল এটা খাই দিছো। খাই পেলাই অকনমান শুই দিওতে হে মই মানে অকমান আৰাম পাইছো জানে নে
মানে গা বোৰ আজি গা বোৰ অকনমানতে বেয়া হয় অ।
আমাৰে চবৰে মানে হেৰি আছে এইবিলাক বেমাৰ হৈছে।
উ
আজিকালি যিহে বস্তু পুৰা কৰি পেলাই কাল ভাবিয়ে পোৱা নাই অ ইমান গা ইমান গা বেয়া মই মাৰি দিছোঁ ত্ৰিশ টকাটো এশ টকা মাৰিছোঁ ত্ৰিশ টকা কাটি কালি গা বহুত বেয়া হৈছে ঔ
উম মোৰো একেহে এই একদম মও ফেন
আহ কোৱাহো কি কৈছিলা?
মোৰ ম ভৰিনি এনিটাইম
অ সেইটো লৈয়ে থাকিব লাগে। ভাল লৈ থাকিলে। সেইটো ভাল আজি।
তাকে ফুৰিবলৈ যোৱা কথাটো কি হল?
ফুৰিবলে বতৰ এয়াহে দেখিছা নাই বতৰ দালে খেলি মেলি কৰি দিলেও ছোৱালী। বতৰটো নো কি কওঁ মই ভাবিয়ে পোৱা নাই বতৰে আও বতৰটো গৰম আৰু মানে বিশেষকে এতিয়া যত চেঁচালে যাম বুলি চেচাত আকৌ হেৰি ন। হয় পানী বাঢ়িছ-
পানী বাঢ়ি অ পানী বাঢ়িলে যাব নোৱাৰি উ সেতোৱে। পানী বাঢ়ি থাকিলে একো না
এতিয়া যাব নোৱাৰো এতিয়া গ'লে পানী বাঢ়িছে। কিমান আৰু আজিকালি পানী বুলি ক'লে বহুত ভয় লাগে।
উম কমিলে এইবাৰ পানী অট পালিটো অকমান বেছিও হৈছে দেই।
পানী মানে একেবাৰে নকবা। পানী কথাও।
আমাৰ দলং বোৰ কিমান ভাঙিছে দেখিছা নাই।
কঁঠাল খাই চা নাই? কঁঠাল খোৱা নাই আম খালোঁ। কেঁচা নে পকা। মই পকা কঠাল খাই ইমান বেয়া পাওঁ। মই ভাল পাওঁ আ কঠাল ভাল খাই। ভাল পাও।
সিমান এটা বেয়া নাপাও।
মই মান মই ভাল পাও মই কেঁচা কঠাল খাই ভাল পাওঁ। পকা কঠাল খাই বেয়া পাওঁ।
অ।
খাবলৈ খাবলৈ মন নযায়। আমাক কি সঁচা কথা ক'ব লাগে কিবা। কিবি লাগে পকাটো কেঁচা তো চিন্তা নাই।
লকে নিজে উলিয়াই লব লাগে।
এ, মোৰ নিজে উলিয়ালেও হে বেয়া লাগে। তাৰবাৰ লোকে উলিয়ালোও সেয়া বেয়াই লাগে। মই বেয়া পাওঁ মানে পকা তো খাই পেলাই।
উম, তুমি মানে পেন-পেনে হৈ যায় কাৰণে বেয়া পাও মানে।
সেয়েহে কেঁচা তোয়ে খাওঁ পকাটো নাখাওৱেই।
অঁ, অঁ।
এ, কেঁচাতো খাই ভাল লাগে। একম জলকীয়া চলকীয়া মোহাৰি লৈ পেলাই খাব লাগে। সেইটো পকাটো খাই খুব কি কেঁচাটো খাই খুব ভাল লাগে।
উম, উম।
কেনেকুৱা বতৰ সেইফালে?
এইফালে বতৰটো বৰ এটা ভাল নহয়।
অ।
একদম গুম গুম আনি হয়।
বৰষুণ দিয়া নাই যদিও গৰম এটা উঠি আছে একে বৰ বৰকে মাৰিছে।
আহ। অ, ভুৱাই আছে একদম গৰমটোৱে ভ। লৈ আছে। তাকে ভাবিছো কবালৈ ফু এইব যাওঁ নে কি কওঁ নে তেনেকে বুলি এ ভাবি আছো। কবলৈ যাবলৈ মন গৈছে মানে ওলাই পেলাই ঘৰতেনো কিমান সোমাই থাকিম আৰু। ভাল লগ নাই।
তাকে হে। কি অ? তাকে হে। হেৰিয়' এ, আমাৰ ছোৱালীজনীও গা বেয়া ইমান আমনি কৰিছে তাই।
অ, নবৌ ছোৱালী।
উম। ইমান হেৰি নকয় এক কি ফোন তোমাৰ ফোন টো পালে তাই মানে তাই একো নালাগে আৰু।
আহ।
ফোন পালে তাৰ হৈ যাব এই আজিকালি দুফালে ফোনে লাগে।
অকল ফন লাগে।
মতি থাকিব তুমি ফোনটো উলিয়াই তাৰ মুখ আগত যদি হেলো হেলো গৈ থাকা। উম, তাৰ দি একদম ফোন চাব। ফোনটো চাব
আজিকালি ল'ৰা-ছোৱালীয়ে মবাইল আজিকালি ল'ৰা ছোৱালী মবাইল বুলি ক'লে একদম বুজিয়ে পাই যায় সিহঁতে। উম, হেনে বুজি উম হনে বুজি। মলে বুজি পাই যায় আও মোবাইল বুলি।
অঁ।
আঁহ।
শুনিছে নাই মাত একদম। এ, এতোই কৰছো ডিঙিত ডিঙিতে একদম এ বেকা কৰি ল'ব আকৌ বেকাৰ কৰি লৈ পেলাই।
ফোনটো চাব লাগে। ঠিক আছে তেতিয়াহ'লে দেই মই কাম এটা কৰোগে মানে
অ' ঠিক আছে দিয়া ময় সে ভাগিবা খাই লওঁগে
আহ অ' ঠিক আছে। অ